হেল্ল'
তো
হেল্ল'
হেল্ল'
অ প্ৰীতি হয়নে?
অ হয় দিয়ক।
অ কি খবৰ।
কি কৈছে?
খবৰ কেনেকোৱা তোমাৰ?
হেল্ল' হেল্ল' অ অ প্ৰীতি হয়নে নহয়?
হক হক
অ খবৰ কেনেকোৱা তোমাৰ। ভালেই আছা আচ্ছা আচ্ছা। কিবা কৰি আছে নেকি?
নাই এনে ফুৰিব আহিছো অকমান।
আচ্ছা
তুমি কি কৰি আছা?
মই আছো বাৰু। কলেজৰ কিবা ইণ্টাৰ্ণশ্বিপ এটা চলি আছে মানে বিহুৰ ওপৰত - তাকে মানে অলপ কিবা কৰি মানে বিজি আছো আৰু। বাকী আৰু ঘৰৰ ফালে ভাল?
অ ভালে দিয়া, তোমালোকৰ ভালনে?
উম, ভাল ভাল। হেৰি তোমাৰ তুমি বিহু নাছা নেকি?
বিহু নাচো।
অ বিহুত দল হিচাপে নাচা নে, এনে মৌ কুৱৰী হিচাপে নাচা?
দল হিচাপে নাচো।
অ, ক'ৰ দল?
উম
দলটো ক'ৰ?
দিয়ে।
আচ্ছা, তাত মানে তোমালোকে দূৰত যোৱা বিহু মাৰিব?
অ যাওঁ।
বিহু তুমি ক'ৰবাত কৰ্মশালা কৰা নে নে নিজে আগৰ পৰা এনেকে জনা বিহু নাচিব?
কি কৈছা?
বিহু তুমি ক'ৰবাত শিকিছা নে আগৰ সৰুৰ পৰাই জানা?
শিকা নাই আগৰ পৰাই জানো।
অ, অ, অ। এইবাৰ কিমান মান প্ৰগ্ৰেম কৰিছে পিছে?
হু,
এইবাৰ প্ৰগ্ৰেম কিমান কৰিছা?
কৰিছো আৰু কেইখন মান।
অ, অ বাকী আৰু মাঘ বিহু কাতি বিহুৰ বিষয়ে কিবা জানা নে?
মাঘ বিহুৰ বিষয়ে জানো আৰু অলপ অলপ।
কি এনেকুৱা তোমালোকৰ গাঁৱত মানে কেনেকুৱা হয় মানে মাঘ বিহুটো?
মাঘ বিহুতো আৰু -
হেল্ল',
হেল্ল ,
অ, কোৱাচোন মানে কেনেকুৱা তোমালোকৰ গাঁৱৰ মাঘ বিহুত মানে কেনেকুৱা কেনেকে উদযাপন কৰা।
উম, উৰুকাৰ দিনাটো লগে ভাগে খাওেই ঘৰতে।
অঁ,
আহ দুমাহীৰ দিনা - ডাঙৰক সেৱা কৰোঁ।
অ, অ ভেলাঘৰ বনোৱা বনোৱা নে নবনোৱা?
অ ভেলাঘৰ বনাওঁ।
তুমি বনোৱা নে? নে গাঁৱৰ দা দাদা বাইদেউ সকলে বনাই?
বৰয় দাদাহঁতে বাৰু ডাঙৰ পুজি বনাই।
অ, অ।
তোমালোকৰ তাত কেনেকুৱা?
আমাৰ ইয়াতো তেনেকুৱাই প্ৰায় জানুৱাৰী মানে জানুৱাৰীৰ পৰা মানে পথাৰত মানে নৰা কটা। তাৰপা আকৌ বাঁহ কটা দাদাসকল বা আমাৰ সমনীয়া বা আমাৰ ভাইটিসকলে একেলগে লগ হৈ কাম কৰে।
উম,
তাৰপিছত বিহুৰ কেইদিনমান আগতে মানে সকলোৱে লগ- হৈ একেলগে ভেলাঘৰ সাজু, তাৰপিছত উৰুকাৰ দিন ৰাতি সকলোৱে এনেকৈ- ফূতি-ফাৰ্তা কৰোঁ আৰু পিছদিনা জ জ্বলাই দিওঁ আৰু ভেলাঘৰ।
উম হু,
চুঙা পিঠা খোৱা নোখোৱা পিছে বিহুত?
হে
চুঙা পিঠা,
চুঙা পিঠা বনাই।
অ' খাই ভা খাই ভাল পোৱা নে তুমি?
খাই ভাল পাওঁ, সিমানোতো সিমানো নহয় আৰু।
অঁ বাকী পিঠা-লাৰু বনোৱা নে নবনোৱা?
অ বনাই।
তুমি বনাব পাৰ নে নোৱাৰা?
জানো ময়ো বনাব।
বনোৱা নে পিছে?
বনাও।
অ'। কি কি বনোৱা লাৰু, পিঠা নে আৰু কিবা বেলেগো বনাব পাৰা?
এ তেল পিঠা বনাও।
অ' আৰু?
তেল পিঠা আৰু নাৰিকলৰে চিৰা বনাও।
অ'-অ' আৰু?
তিলৰ লাডু
আৰু?
সেয়ে আৰু নাৰিকল, গুড়াৰ লাৰু। তিলৰ পিঠা, নাৰিকলৰ পিঠা।
অ'। দৈ তোমালোকে কিনা নে নাই ঘৰত বনোৱা?
দৈ?
উম, দৈ টো?
ঘৰতে বনাই।
মানে গৰু আছে নেকি ঘৰৰ?
অ', গৰু আছে।
অ' ব'হাগ বিহু, ব'হাগ বিহুত পিছে তুমি গৰু গা ধুওৱা?
উম।
কেই-কেই মানে কিমান মান আছে গৰু?
গৰু পাঁচটা আছে।
অ'। গৰু গা ধুৱালে কি কি কৰা পিছে?
গৰু গা ধুৱালে মা-মাহ হালধীৰে ধোৱা কি বুলি কয়
অ', আৰু?
দি মাহ-মাহতি, দিঘটতি পা এনকে ধোৱাও আৰু।
কিবা যে এটা যে গান এটা যে গাই গোৱা নে নোগোৱা?
গাও।
গোৱা নেকি?
কি?
গোৱা নেকি? এবাৰ গাব পাৰিবা নেকি?
উম, গাব ভালকে নাজানোঁ‌ আৰু অলপ-অলপ।
হয় নেকি? কাৰ, কাৰ লগত যাম, নদীত ধুৱা নে পুখুৰীত ধুৱাও গা?
এ, ঘৰতে ধু।
ঘৰতে নেকি?
উম। তুমি ধুৱা না?
উম। বাকী, কাতি-কাতি বিহুত পথাৰত চাকি দিয়া নে?
পথাৰত নিদিওঁ চাকি।
তেন্তে তোমাৰ খেতি-খেতি কৰা নে নকৰা?
কৰোঁ।
অহ, মানে কাতি বিহুত তোমালোকৰ কেনেকুৱা হয়?
কাতি বিহুত ঘৰে-ঘৰে ঠগি দিয়ে।
অহ। অঁহ। আচ্ছা।
আৰু নাৰিকলৰ, তাৰমোলৰ গছৰ তলত চাকি দিয়ে। ঠগি দিয়ে।
উম। ব' ব'হাগ বিহুতটো কেনেকুৱা মানে তোমালোকৰ নে- ব'হাগ বিহুত কাপোৰ, ব'হাগ বিহুত কাপোৰ লোৱা নে নোলোৱা? অকল ব'হাগ বিহুৰ, ব'হাগ বিহুৰ- অহ, মাঘৰ বিহু, মাঘৰ বিহু।
মাঘৰ-মাঘৰ বিহুত নলওঁ।
আচ্ছা। গা- গামোচা বোৱা নে নোবোৱা?
গামোচা বয়ে মাই।
হয় নেকি? তুমি ব'ব নাজানা?
মই নাজানো।
ইয়ে কিয়?
নাজানোয়েই।
শিকিব লাগে।
উমঁ। এনেই জানো ব' তুলিব জানো আৰু ফুল অলপ-অলপ জানো তুলিব।
অঁহ, অঁহ।
শিকিব লাগিব। চাহ-পানী খালে নে? হেল্ল'। হেল্ল'।